হেল্ল' হেল্ল'
আহ কি কৰিছা
এয়া কাপোৰ সামৰি আছো আপুনি কি কৰিছে
অ ময়ো এয়া ঘৰ দুৱাৰ সৰা
খোৱা বোৱা কৰিলা
খালো খালো
আহ
তোমালোকে
আমিও কৰিলো হেৰি মইও এ বৰতিয় মাত লগ বলে গৈছিল মানুহ এগৰাকী কৰিলে তাতে উপৰলে
উম
ছ মছ আমনৈছো
হা
মই সেই কাম বন বোৰ কৰি আজৰি হৈছো ঘৰলৈকো যাম সেই এইটো কি ঘৰত কাইলে সকাম আছে
থকাকে যাবা
থকাকে যাম অ কাইলৈ সকাম আছে ঘৰত
অম
তাৰপা আকৌ স কাইলৈ হাত সুধি আকৌ খেদি পেলাইহে সকাম পাতিব পৰা হব
আহ
পাকঘৰ অতাব গে লাগিব যে
আহ
সেইটো কাৰণে ছোৱালীহঁতেক কি কৰি আছে
ছোৱালী নাই অ ওলাই গৈছে অকমান
অ পৰীক্ষা কেনেকুৱা হল বুলি কৈছ
পৰীক্ষা ভালেই হ'ল গোটেই খিনিয়ে পাৰিলে এ এটা প্ৰ্ ন হেৰি এইটো কি কিবা উ মানে নিদিয়া হেৰিয় পৰা দিলে সেইটোহে হেৰি থ থাকিলে অ সেইটো কোনোও নাই কৰাোৱা মানে
আহ
তাৰপা বাকী গোটেই খিনি কৰিলে বাৰু যদি স্পেলিং ভুল নহয় তেতিয়া পাব আৰু হ
সেইবৌ হেৰিয়ত চাই পেলাই হে কৰিব লাগিছিলে
অ মাষ্টাৰ মানে নপঢ়োৱাও নহয় পঢ়োৱাই কিন্তু প্ৰশ্নতটো মানে কিতাপত নাই হেৰিয়ৰ পৰা এনেকে কিবা কৰি কাটি দিলে মানে সিহঁতক শিকোৱাও নাছিলে সেইহটোোক হেৰি তাৰপ এতিয়া সেই ফোন কৰি পেলাই হেৰি অ ত কি ক সুধিলে যেনিবা
আহ
তপৰা শিকাইছো বুলি ক'লে হেনো
অঁ
তাৰপিছত হেৰি তথাপিও সিহঁতি কোনো লৰা ছোৱালীয়ে নকৰিলো ব বুলিয় কৈছে যেনিবা এ কোৱা মতে
আহ
প এতিয়া সেই ন সৰুটো যেনিবা কেনচেল হ'ল বাকী খিনি ঠিকেই গ'ল তাৰপা এতিয়া যদি বাদান চাদন ঠিকে থাকে থাকে তেতিয়াহলে পাব আৰু
অ তাতে ৰ'দ দিছে নে বৰষুন
এতিয়া এই ৰ'দ আজি বহুত গৰম
অ আমাৰ ইয়াতো সেই ৰ'দ একদম গৰমত মানুহ ওলাবই নোৱাৰি
একেই ইয়াতো এতিয়া বতাহ মাৰি আছে বাৰু দেই ভাল হৈছে
আমাৰ ইয়াত বতাহ কনো নাই লত বহিব নোৱাৰি ছেৰপাৰ কামোৰ
উম আমাৰ ভাল বতাহটো সেই মানে মুখতে পাই যে আগফালে হেহত বহি থাকিলে হল আহম
আম গেইজোপা তলত বহিবও নোৱাৰি আমবোৰ পৰি থাকে গছ ছেপা কামোৰ
আম এদাই হলনে আছে
আম এদাই ওপৰলৈ এটা দুটামান আছে
অ হেৰিয়ও আমজোপা জোপা খাবলৈ ধুনীয়া লাগে আকৌ
তাকে সেইজোপা ভাল লাগে এতিয়া সেইজোপা এইব সেই এইটোৰ কি কয় মুখ লাগীছে নেকি একদম ওৰৰ পৰা পোৱাৰ লগে লগে ফাটি ফাটি যাবলৈ লৈছে
অ ৰি বলৈ দিব নালাগে গোতে হেৰি পাৰিবি খাই পেলাব লাগে আকৌ
তে হেৰি আকৌ উ ফৰিবলৈ দিব নালাগে মানে একেবাৰে ওপৰলেও আছে নহয় ঢুকিয়ে নাপায় তাইকে
অ আচাৰ বনাইছিলো বুলি কৈছিলে নহয় থৈ দিবলৈ ক'বা আনিব লাগিব
হ
আচাৰ বনাইছিলো বুলি কৈছিলে নহয় থৈ দিবলৈ ক'বা বোলো গলে লৈ আনিব লাগিব
আহ আপোনালোকৰ জোপা হেৰি আছে নাই
আমাৰ পাৰি পাৰি খাল খোৱা হ'ল খোৱা হ'ল যদিও হেৰি এইটো কি বেছিভাগ বেয়াই মানে অ কেঁচাতে বহুত টেঙা মানে তাৰপৰা পকিলে মিঠাই হয় পকালে নাথাকিলেগে
অ কেঁচালে খাবই নোৱাৰি কঠাল লাগিছে নাই
কঠাল লাগিছে বাৰু লাগিছে যদিও ইমান বেছি নহয় এইবাৰ
পকিচেন নাই
পকা নাই নেকি পকা হলে সিহঁতি আনিলেহেঁতেন নহয় অনা নাই এতিয়ালৈকে
উম, এৰা, ছোৱালীহতে এতিয়া গৰম বন্ধ দিবই নহয়
গম বন্ধ দিব এক তাৰিখৰ পৰা বন্ধই দিব চাগে শনিবাৰে পৰীক্ষা এদাই হব উম, এক তাৰিখ কিবা হলে পৰিলে জানো
জানো কি বেয়া পইছা আহি অ একটাইখ বুধ বাই ত্ৰিছদিনীয়া মাহ নহয় উম', ত্ৰিশদিনীয়া মাহ নহয় এক তাইখ বুধাই
তেতিয়া মঙ্গলবাৰে চাগে হেৰি এইটো কি বন্ধ দিব
অ, বন্ধ দিলে তেতিয়াহলে আহিব সি নহয় খেটিলে ননমা আগতে আহিব খেতিলৈ নামিলে আকৌ তাত থাকিবলৈও নহয়, নহয়। মই মাক কৈছিলো হেৰি থাকিবলৈকে সেই গৰম বন্ধ মাহটো ইয়াতে থাকক তাৰাপা মায়ে বোলে যোৱাবাৰ ইহঁতৰ লগতে আছিলে, এতিয়া আকৌ কাৰ লগত থাকিব।
অহ'
এতিয়া আকৌ থাকিবলৈ লগ নাই সেই
নাথাকিলে নাথাকিবও নহয়। নহ তাইও নাযাওঁ বুলিয়ে কৈছে বোলে হেৰি এইটো কি এবাৰ কলকো। ক থাকিম
হ
এবাৰ কলোকো নাযাাম ঘৰতে থাকিম বুলি কৈছে
আহ', তাকে আমি পন্ধ দি আমি পঠালে নোযোৱা আগত তই সেই দুইজনী আহিব আহতুৱাটীজনী ৰাতি ইমান
তাকে চাওচোন হেৰি এইটো কি বুধ-বুধবাৰে যদি বন্ধ দিয়ে বৃহস্পতি, শুকুৰবাৰ মানলৈ যদি পাৰো যাম বাৰু নহ'লে সিফালে আকৌ পানী চানী হ'লে নহ'বগে নহয়।
আহ' তাকে আমাৰ হ বিছ তাৰিখ পৰা ৰুম বুলি কৈছে কি হয়। আকৌ তাৰ মাজতে হেৰি হয় বিশ তাৰিখৰ পৰা ৰুম বুলি কৈছে। কি হয় তাৰ মাজতে আকৌ হেৰিও আছে এইটো বিয়াখনো আছে। আপোনালোকৰ সেইফালকে এই মাহীহঁতৰ ছোৱালীজনী যে পৰিছিলে তেহেঁতৰ সেইৰি লাও তাৰপা লোৱা লৰাটো বাৰ্থডে ও।
বিয়া কেতিয়া?
এয়ে হেৰিয়হঁতে এইটো কি কয় সেই অ' কাতি আগদিনা নেকি?
উম,
উম, উম, আহাৰ তাৰ পৰাৰা হেই মাতি থয় গ'লহি এতিয়া নগ'লেও নহয় কথাটো বেয়া হয়, এতিয়া আকৌ পথাৰৰ দিন কিনো কৰিব। কিনো নো কৰিব।
দেহশৰ জোৱাইটো তাকে জোৱাইটো আহি মাতি থয় গলহি তাকে এতিয়া কি হয়।
অ' মাজতে যে কৈছিলে দাদাহত গৈছিলে বুলি।
অ'
অহ, বিয়ালে মাতিবলৈ গৈছিলে।
বিয়ালৈ মাতি পেলাই আহিছিল বিয়ালৈ মাতিলো মাতি পেলাই এতিয়া আকৌ নগ'লেও কথাটো বেয়া হ'ব। হ'ব নহয় সেই তেতিয়া ল'ৰাটো জন্ম হওঁতে যাম যাম বুলি যাবলৈ নহ'লে।
অ' আকৌ ইমান দূৰ গৈছে।
অ' যাম যাম বুলি যাবলে নহ'লে তাৰপা মায়ে কৈছে বোলে সেই তহঁত জানো যোৱা নাছিল।
অ'
বেয়া কছো মই বোলো হে নাই যোৱা যাম যাম বুলি যাবলৈ কেলে নহ'লে তাৰাপা মই হেৰি সেইটো কি পিছত যাওঁ নে পূজাৰ সময়ত মই গাড়ীতহে গৈছিলো ভিন্নদয়ে মোক সেই হেইাৰ লয় গ'লহে
তেতিয়া যাবলৈ দেখোন তেতিয়া হেৰি নহ'লেই।
আহ
তাপা মায়ে বোলে অ' মই আকৌ যাম যাম বুলি কৈ আছিলি গলি বুলিহে। মো খৰ আগতে কৈছে মই বেয়াও পাইছো।
উম।
মই বোলো এবাৰ একো নহ'লে কয় পঠিয়াইছো বাৰু এইবাৰ একো নহ'লে যাম বুলি ভাবিছো আৰু কি হয়।
তাকটো
উম। তাকে সেইফালে পানী হৈছে নাই।
পানী অলপ বাঢ়িছে।
উম।
ইমান বেছিও হেৰি হোৱা নাই খেতি মানে খেতি কৰিব পৰা হোৱা নাই আৰু
অ' কঠীয়া পাৰিলে।
কঠীয়া পাৰিলে, কেতিয়াবা পাৰিলে। গঠীয়া পৰাতোহে মেচিন লগাইহে পাৰিছে।
অ' মেচিন লগাইহে পাৰিছে।
উম, বৰষুণ মানে যি আহে সেয়াই নহয়গে পানী কম হয়।
তাকে আমাৰাহেফালে পানী এইবাৰ এই দ ফেলে পানী নাই, এইবাৰ বাম ফালেহে পানী হৈছে।
অ' আমাৰ এইবোৰ ধেমালি মানে হেৰি হয় নেকি পানী হয় নেকি আমাৰ ইয়াত
উম, তাকেহে এইবা আমাৰফালেহে পানী হৈছে। ত' আমাৰ এতিয়া এইবাৰ বিলৰ ফেলাই ব পৰাোৱা হয়েই নে নহয়েই নে। পানী যহতে সেইটোৱে সেইটো কঠিয়াও সেই তুলিব হৈছে মাক বাবা হেই আছে। পাছফালে বহি আছে।
গৰু জনী আহিলে আম খাই আছে হেয় আৰু বডি আকৌ জিকাবোৰ খাব বুলি বহি চাই।
আহ কি কৈছা। বতিয়াই দিবলৈ মা গৈছে আৰু চ'ব ব'ব হত গৈছে। মা গৈছে আৰু চ'ব ব'ব হত গৈছে।
আহ, আহ।
অকমান মিলি পেলাই দিছে।
অ' কেঁচা নে শুকান।
শুকানকে দিছে হেৰি নহয় গোটেইকেইঘৰ মিলি পেলাই দিছে ভালকে বস্তু তেতিয়া সকাম থ'লে অকমান হেৰি হ'ব আৰু
তাকে ভালে গৈছে। নাইকিয়া মানুহ তেনেকে সহায় কৰিব লাগে।
তাকে সেই মাক ঢুকুৱোৱা দেখি ছোৱালীজনীৰ আগতে হেনো বেয়নটো অকমান বেয়া আছিলে।
তাৰপা এতিয়া আকৌ হে এইটো কি কয় ফাটেকলে নিলে ফাটেকত অ' এনে মেডিচিন দিলে।
মেডিচিন দিয়াৰ পিছত এতিয়া মো মাইক ঘৰতে আছে সিদিনা এইটো কি কয় গোট খাছিল নহয় ঢুকুৱা দিনা গোট খাৱতে নে ৰাইজকে ইমান তিৰস্কাৰ কৰিছে। খোজকাাঢ় কৰিছ অ' হেৰিয় সুস্থ মগজে কোৱা না মগজটো অকমান হেৰি হৈছে যে
তাৰপা সেই কৰিছে তাই হেনো সেই মেডিচিন খুৱাইহে থাকে খুৱাই খুৱাই খুৱাই আহনো সেইদিনা মাকৰ পেছাৰ আছিলহেনো। পিল এটা খালে তাই এতিয়া।
খুৱালে নে তাইহে জানে আৰু
অ' তাই খুৱাইছে।
কোনো দিন হেনো মাকৰ লগত অ' কোনোদিন হেনো তাই মাকৰ লগত নুশুৱে ভায়েকতো শুৱে তাই হেনো। বোলে হেৰি আজি মহ শো, মহ শো বুলি ক'লে ভায়েকক শুবলৈ নিদিলে ভায়েকক খোৱা বিচনাৰ আৰ পৰা উঠাৰ পিছা সেয়া মা খোলে খোৱ বাহ বিচনাতে হাগিছেও মুতিছেও। তাই গ'ম নাপায় নহয় মানে টোপনিত।
তেতিয়া কিবা টেবলেট খেলি মেলিকে খুৱালে নেকি ঠিক নাই?
জানো কি হ'ল তাৰ পৰা ৰাতিপুৱা হেনো বাপেক উঠিলে উঠি পেলাই হেৰি এইটোকে ভায়েকক বোলে কৈছে ল'ৰাটোক মাক জগাই দিয়ে যাৰ তাৰপা সি ল'ৰাটোৱে বোলে এ মা অকন খুৱক দিয়া দেৰিকে উঠিব বুলি ক'লে। কিয় নাম উঠা দেৰি হয় যে হেইটো আৰু জগাই ছেগো জগাও টে তেতিয়া চাই আছোগে নাই মানে তাৰ পিছতে লেট্ৰিনো কৰিলে, পচাবোৰ কৰিলে।
তাৰ পাছতহে সেটো কি কয় পৃঠা আছে তাৰ পৰা গম নাপায় পিছত পিছ দে এ কৈছা কাৰ পৰা হৈছে অ' ছোৱালীজনীক সেই তেতিয়া হেৰি হৈছে মই আকৌ গ'ম নাপাওঁ ছোৱালীজনী ব্ৰেইনটো বেয়া। এনেই মাত বোল ইমান ধুনীয়াকে
অ' ল'ৰা ছোৱালী কেইটানো সিহঁত, সিহঁতৰ ল'ৰা ছোৱালী কেইটা
ল'ৰা এটা ছোৱালী এজনী ছোৱালীজনী ডাঙৰ ছোৱালীজনী সেই বি এ পঢ়ি আছিলে। তাৰপা ল'ৰাটো সেই ভাইটি হহঁতৰ লগৰহে হাইছেকদ্ৰৰি ছোৱালী এঙা অভি আছিলে